হেল্ল',
হেল্ল',
হেল্ল',
অলপ মাতটো জোৰছে দে।
হেল্ল',
মানে অলপ মাতো মানে তোৰ মাতটো অলপ খোনা পোৱা নাই মানে অলপ দুচ ক মই তোমাৰ এতিয়া বৰ্তমান মানে শুই আছো।
অ, ভাত পানী খালা?
অ, খালো - খালো তুমি?
মই খালো কি দি খালা?
মই তোমাৰ মাছ দেই তুমি
মই মাংস গাহৰি আছিলে অলমান
অ অ অ আজি বজাৰ আছিল নেকি? খবৰ খাতি ভালে বাৰু তোমাৰ?
আমাৰ ইফালে বজাৰ আছিলে মানে গৰু বান্ধা চাইডে।
অ', অ', তোমাৰ খবৰ ভালে?
মোৰ খবৰ আছো আৰু ভালে বেয়ায়। অ, তুমি পঢ়ি আছা নেকি?
নাই নাই নাই মানে শুৰি আছো এনে শুই আছিল বাগৰি আছিলো
অ মানে পহাক আক মাত আহিছিলে যে অলমান
অ অ নাই নাই
হেতি অ আৰু কোৱা
এ মানে তুমি এতিয়া কি কৰি আছা এ মানে মানে তুমি পঢ়ি আছা না মানে স্কুল যোৱা নে নোযোৱা মানে এতিয়া
মানে মই এতি ফাৰ্ষ্ট ইয়াৰত মানে এদমিচন কৰিম না এতিয়া গৰম বন্ধ দিছে নাই যোৱা সেইকাণে
অ তোমাৰ মা নেটৱৰ্ক নাই নেকি মাতটো ফাটা ফাটাকে আহি আছে
মানে মোৰ অলপমান নেটৱৰ্কটো শ্ল' হৈ আছে মানে ইয়াতে বৰষুণ দি আছে না
অ অ এ মোৰো মানে নেটৱৰ্কটো চল হৈ থাকে পাহাৰৰ জেগ আছে ন মানে পাহাৰত থাকো না আমি
আ হেই
অৰুণাচলত যে মানে মোৰ মানে এতিয়া অলপ পাই আছে নেটৱৰ্ক নম্বা মই গছৰ ওপৰত উঠি কথা পাতিব লাগে।
অ উঠি যোৱা
নাই নাই এতিয়া মানে এতিয়া যাব নোৱাৰি তাৰ পিছল হৈ আছে না বৰষুণ দিছে ন। নাই টং বনোৱা আছে না টং বনোৱা আছে নাই। যাওঁ এতিয়া মানে গৰম দিলেহে যাওঁ তাত গৰম গৰম দিব লাগে তেতিয়া মানে তাত মানে বহিব যাওঁ বতাহ মাৰি থাকে।
উম হাতী চাতী খেদোৱা টং বনাইছে নেকি?
নহয় নহয় এনেই বনাইছো মানে ইয়াত হাতী নোলাই আমাৰ ইয়াত
অ মই শুনিছিলো অৰুণাচল ফালে হাতী চাতী ওলাই বোলে বাঘ চাক
এতিয়া নোলায় এতিয়া মানে অলপ দূৰতকে ওলাই ইয়াত নোলায়
তাৰ কাৰণে সুধিলো আৰু বেয়া চেয়া নাপাবা
অ বেয়ানো কত পাম আৰু
অ
মানে উম অ এনেই তুমি দি হা হা জুনৰ মাহ, মাহতৰ খবৰ কেনেকুৱা?
মোৰ মাহতৰ ভালে, তোমাৰ?
ভালে ভালে অ। পিছে কিবা বিজনেচ কৰিছা নেকি?
বিজনেচ মানে কৰিছো ব্ৰইলাৰ ফাৰ্ম এটা খুলিছো।
অ অ মোৰো বিজনেচ আছে বহুত আছে বাৰু।
অ।
অ অ গাহৰি ফাৰ্ম আছে এনেই খেতি কৰোঁ।
অ।
ব্ৰইলাৰ ফাৰ্ম নাই বাৰু, গাহৰি ফাৰ্ম আছে আৰু তোমাৰ খে খেতি কৰো মই মানে, সেইটো কৰো এনে তোমাৰ ধান খেতি কৰো এতিয়া।
অ',
আৰু তোমাৰ হেৰি খেতি কৰো ম এতিয়া যে আপেল - আপেল - আপেল - আপেল গছ আছে।
অ পাহাৰীয়া জেগাত হয় বাৰু এনেকুৱা আপেল চাপেল, আমাৰ ইয়াতে নহয়।
অ দিয়াই তাত নহয় মানে মাটি ভাল লাগিব। মানে হেৰি মাটি লাগিব।
বালি মাটি লাগে না আপেল গছৰ কাৰণে। উম এনে আপেলৰ বিজনেচত কিমানকে প্ৰফিট হয়?
আপেল মাৰ মই মানে প্ৰফিট নলও মানে মই তোমাৰ ধৰ মই নেবেছো না। মানে ফাদাৰেহে এইবিলাক কৰে, খালি গাহৰি খিনি মোৰ মানে। মই বে নুসুধো আৰু মানে কি মানে প্র কিহত
গাহৰি এটা মানত প্ৰফিট কিমান হয়?
তোমাৰ বহুত হয় মানে তোমাৰ ধৰ, এটা গাহৰিত তোমাৰ আঠ পঁয়ত্ৰিছ হাজাৰ সাতাইছ আঠ মানে ত্ৰিছৰ ওপৰে হয় এটা গাহৰিত।
উম,
ডাঙৰ গাহৰি বিলাকৰ আৰু।
উম,
এনেই তোমাৰ প্ৰফিট আছে, তোমাৰ এজনী গৰু মাইকিয়েল না। দছটা, এঘাৰটা, সাতটা, আঠটা পোৱালি দিব তোমাৰ কি প্ৰফিট নহব নেকি? দানাটো- দানা লাগে আৰু মানে দানা তোমালোকৰ ফালে আছে নেকি?
হা?
টোগুৰি আছে নে কি টোগুৰি?
ধুগুৰিটো আমাৰ ইয়াত আছে বাৰু লাগে যদি পাৰিবা আনিব।
কণ্টেক্ট কৰিবা আৰু পিছত।
অ, দূৰ হয় না ইয়াপা অলপমান আপোনাৰ ঘৰলৈকে।
এ একো নহয় মই মানে লৈ মোৰ মানে গাড়ী আছে না মোৰ মানে এখন হেৰি আছে গাড়ী। বুলেট আছে বুলেটো লব পায়িবি।
অ, বোলে আনিলেতো অলপ সৰহকে লাগিব নে? টো গৰিয়া। ৰখিব মইউ আমাৰ গাঁৱত এইফালে চাই পেলাই অলপ বিচাৰি দিব পাৰিম।
মিল আছে নহয় মিলৰ পান দিলে।
অ, সেইটোও হয় বাৰু।
উম,
আৰু কোৱা। ভাত পানী খালে নে মাদাৰ হতে তোমাৰ।
খালে- খালে চবেই খালে।
খালে - খালে।
এনেকতো ফুৰিব যোৱা নাই।
হা।
ফুৰিব যোৱা নাই কতো।
পঢ়িব গৈছিলো মই তে পুৰ অ, কালি গৈছিলো। হা।
আমাৰ ইয়াত আহিবা ক‌ইছো মানে। এতিয়া পানী হৈ আছে না অৰুণাচলত এতিয়া নাহিলেই হ'ল আৰু মানে। অলপ মানে হেৰিত আহিব আৰু খৰালিত।
অৰুণাচলৰ ৰাচ তাতো ব্লগ হৈ আছিলে যাব নোৱাৰি।
ন যাব পাৰি মানে তোমাৰ, যাব পাৰি মানে চত কাত ৰাস্তা আছে মানে।
উ হ'লেও এতিয়া ভয় হৈ আছে না, পাহাৰ-চাহাৰ ভাঙি যায়।
এই তোমালোকে মানে আহিব নোৱাৰিবা এতিয়া, কিয়চোন তোমালোকে চিনি নোপোৱা না ৰাস্তা।
অ সেইটো হয়।
মইটো চিনি পাও না। মইতো ইয়াৰে হয় ন এতিয়া।
উম, তুমি যদি আধা দূৰলৈকে নিব আহিবা, তেতিয়ালৈকে পাৰিম বাৰু যাবলৈ।
অ কণ্টেক্ট কৰিবা আহিলে মেনে যাম।
অহ। আৰু লোকেশ্যনটো পঠিয়াই দিবা তুমি
অঁ, অঁ।
হয়।
এনে কি ৰানিং-চানিং কৰি আছা নেকি তুমি?
ৰানিংটো কৰি আছে বাৰু।
অঁ, অঁ, অঁ।
উম। হেৰি অগ্নিবীৰ আহি আছ না এতিয়া নতুন পষ্ট আহি আছে, তাৰ কাৰণে আইম অলপ দি আছো আৰু।
অ মই মানে ৰানিং নাযাওঁ, মই মানে যিমহে যাম।
অঁহ।
উম। মানে এইকেইদিন যোৱা নাই আৰু মই যিম মানে এৰি দিম বুলি ভাবিছোঁ আৰু।
অ-অ
অ এতিয়া মানে বানপানী হৈ আছে ন, এতিয়া মানে যাব অসুবিধা হৈ আছে মানে। ঽ শৱ নন্টন্টছ ৈউ
অ সেইটো বাৰু হয় বাৰু
উম
পিছে তোমাৰ গা। খৰিতে মানে ললে মানে তাত কিমানকে দিবা সৰু যে?
পোৱালীবিলাক, পোৱালি তোমাৰ এটাত সাত হাজাৰ, পাঁচ হাজাৰ।
অ এনে মানে পোৱালি যে লাগিছিলে মানে মোক চাৰি পাঁচটা মান।
এতাত তোমাৰ পাঁচ হাজাৰকৈ ছয় হেজাৰ হ'ব, সাত হাজাৰমান।
অ।
কন্টেক কৰিবা আৰু পিছত লাগে যদি।
অঁ দিয়া
আছে মানে মোৰ তাত।
উম।
আহিলে মানে তুমি টুকুৰি লৈ ফুৰিবা মানে।
অঁ টুকুৰী এক টিঙত কিমানকে লয় এনেই তুগুৰি এক টিঙত এনেই কিমানকে দিয়া তুমি?
আমাৰ ফালে এক টিঙত তোমাৰ বহুত দাম আমাৰ ফালে ইয়াত।
কিনে
আমাৰ ফালে মানে তুগুৰি নাপায় ন। ইয়াত মানে বহুত দাম লয়, মানে নেপালী মানুহ ধেইৰ আছে না।
অঁ।
মানে বহুত দাম লৈন দেই, মানে তোমাৰ এক টিঙত ডেৰশ টকামান লয়। মই মানে দেৰশ টকা কৰিয়েই আনো মানে।
আমাৰ ইয়াতে পঞ্চাশ টকাতে পায় নহয়।
অ তুমি লৈ আহিবা আৰু সৰহকে মানে তুমি বিশ বস্তামান লৈ আহিবা।
অ তুমি গাড়ী পঠিয়াই দিবা মই দি পঠিয়াম বাৰু।
মই মানে বুলেৰু আৰু মই যাম লাগিলে।
অ আহিবা এইফালে
এতিয়া যাব নোৱাৰিম মানে তোমাৰ মই মানে পানী-চানী শুকাব না তেতিয়া মানে ৰাস্তাটো হেৰি হ'ব মই তেতিয়া যাব পাৰিম মানে।
অ আহিলেই হ'ল মানুহ আহিলে মানে কণ্টেক্ট কৰিবা
অ
যেতিয়াই আহা অলপ কন্টেক্ট কৰি আহিবা পাই যাম
অ অ অহ
তাহাঁতৰ এইফালে আমাৰ এই নদী সিপাৰৰ চাইডৰ পৰা আহে ন মানুহবিলাক নিবলে।
অ-অ
মানে সিহঁতক দি দিয়া যায় ন, অ লৈ যায়। সিহঁতৰ পৰা ষাঠি টকাকে ল‌ওঁ বাৰু
অ আমাৰ ইয়াত মানে বহুত দাম লয় না মানে ইয়াত মানে কি কও আৰু তোমাক এতিয়া বহুত দাম বস্তুবিলাক ইয়াত।
অ তুমি দূৰৰ পৰা আহিবা না তোমাৰ হা
তোমাৰ গাহৰি মাংস ইয়াত ছশ টকা কেজি, পাঁচ সাতশ টকা কেজি
ইমান দাম?
অ বহুত দাম ই মানে তুমি খাবই নোৱাৰি একো বস্তু কিনি
অ
বহুত দাম লয় ইয়াত তুমি আহিলে গম পাবা আৰু ইয়াত
অ জংঘলীটো পাই নেকি?
জংঘলীটো পাই মানে মাৰে মানে সেই যে বহুত দাম আৰু তোমাৰ এনেকে বেছ কিনা মানে তুমি ধৰ, পুহিলা সেইটো কাটিলেই তোমাৰ সাতশ টকাকৈ বেচিবই লাগিব সেইখিনি
অ তাতে জংঘলীটো পাবলৈ আজিকালি টান না উ
এইটো তোমাৰ এক এক হেজাৰ টকাকে দিয়ে। ইয়াত আহিলে খোৱাম দিয়া আহিলে আৰু
অ ফ্ৰিতে খুৱাবা ন?
অ ফ্ৰিতে খোৱাম বাৰু আহিলে মানে কন্টেক্ট কৰিবা আহিলে মানে। মই মানে
অ আমাৰ ইয়াতে মানে জংঘলটো নাপাই না সেইটো কাৰণে সুধিছো আৰু
এনেই তোমালোকৰ গাঁৱত মানে গাহৰিটো কিমানকৈ পায় মানে কেজি চো কেনেকোৱা?
কেজি ইয়াতে পাঁচশ টকা।
অ লৈ আহিবা আৰু তোমাক মই পইচাটো দি দিম
অ
তিনি কেজি মান লৈ আহিবা অ মই ইয়াত যাও, জংঘলী গাহৰি খোৱাম মানে আহিবা অ অ,
হেৰি তুগুৰি যেতিয়া লাগে কন্টেক্ট কৰিলে হ'ল আৰু।
অ কৰিবা আৰু তুমি আৰু কি কৰা তুমিয়ে জানা আৰু মানে। তুমি কণ্টেক্ট কৰিলে আৰু মই পইচাটো পে'মেণ্ট কৰি দিম আৰু, তুমি আৰু কি কৰা এতিয়া
অ
দিয়া হ'ব দিয়া ন।
অ হ'ব দিয়া।
অ কালি কণ্টেক্ট কৰি আছো ন।
ঠিক আছে।